মোৰ মাতটো শুনা পাইছে নে, হেল্ল' মোৰ ম শুনাব গৈছে। ছেনে হেল্ল' হেল্ল' মোৰ মাতটো শুনা গৈছে নে-
হেল্ল' হেল্ল'
হেল্ল মই শুনা পাইছোঁ।
হয় অ', পাইছোঁ, পাইছোঁ, পাইছোঁ পোৱা নাছিলো ফাষ্টত
অ', অলপ নেটৱৰ্ক বেয়া আছিল নেকি অ', অ', সেইটোকাৰণে কাৰণ মোৰ টো ৱাইফাইট- কানেক্ট হৈ আছে গতিকে মোৰ নেটৱৰ্কটো ঠিকেই আছে।
অ' তে সেই ব্লুটুথটোৰ কাৰণে হ'ব পাৰে।
হ'ব পাৰে নতুন ব্লুত কেতিয়া কেতিয়া খানা বঢ়িয়া আছে।
খানা অলপ টেঙা হোৱা নাই বেছি মাংসটো মই টেন থাৰ্টিত ওলাইছো ময়ো বিলাহী বেচি দিছে লাষ্টত মই আঞ্জা মই বেছি ভালকে খাব নোৱাৰিলোঁ।
তাকে অকণমান বিলাহী বেছি হৈছে মই গ্ৰেভি খাব পৰা নাই খোৱা নাই।
ময়োতো সেই খাব নাপালো তে টেঙা হৈছে গৈছে অলপ
কালি বৰষুণ কি গ'ল।
ক টেঙা মিঠা কম্বিনেশ্যন কৰিম বোলে টেঙা জাল মই বোলো দে খাই চাং দে কেনে হয়। এ তেঙা হৈ গৈছে জালক ভবাই নাই।
কালি বৰষুণ দিয়াৰ আগতে ঘৰ যায় পাইছা না বৰষুণ দিয়াৰ পিছত যায় পাইছা।
মই পাইছো মই আহি পাইছো হা মই- ঘৰত মই আগতে ওলালোঁ ব'ল যাউ ব'ল যাউ ব'ল দেৰি হৈছে চাৰে দচটা বাজে দেৰি নকৰো, তাহান দুটাই কিবা এটা আনিছিল খাব বোলে আৰু অ', এতিয়া খাই যাম। মানব আৰু অ ', অচি
অ
আহি পাম দুটা তাৰ পিছত মই কলো ওলাই আহিলো মই মই আহি ঘৰ পাইছো মানে ফেচ মানে পৰিষ্কাৰ কৰি ন হ'লো হাত ভৰি ধুই ঠিক ঠাক বৰষুণ দি আছে তাত কৰিছে মানে
অ ভূমিকম্প অহা সময়ত ঘৰত আছিলি নে কত আছিলি ভূমিকম্প সময়ত শুই গৈছিলি নেকি ভূমিকম্প শুইছিলি নেকি
নাই হোৱা মইটো ধৰ সমতে দৰি হয় আহ মই চব দেখাম অ আছিল
মই ভয়ে খালো মানে কি বন্ধ নহয় কোনে গম নাপাই
এই যে মেছেজ দি আছিল যে
হ হ গম নাপায় তাকে ক বা গাড়ী চলাই থাকিব পাৰে হ'ব বাৰ অ হ'ব পাৰে গাড়ী চলাই থাকিলে গম নাপায় ন তালি কিন্তু বহুত জৰে আহিছিলে মানে বহুত মানে এনেকা মই ইয়াতে ইমান সময় থকা পোৱা নাছিলো আহে এবাৰ আহে যাই
জৰে মই কিন্তু ইমান জৰে ফিল হোৱা নাই অ টাইম আছিল কিন্তু বেছি জৰে ইমান অনুভৱ হোৱা নাই অ সেনেহেন হ'ব অ
বহি আছিলতো মানে কিন্তু লৰিছিল মোটামুটি ভাল লৰিছিল মানে জাতকা টাইপ নহয় মানে কণ্টিনিআচ হৈ আছিল দহ ছেকেণ্ড মান আছিল পাঁচ দছ ছেকেণ্ড
অ অ সেনেকে নাছিল অ
উম কিন্তু মানে আগতে কেনেকুৱা হয় ঘপক এক দুই ছেকেন্ড জটকা এটা দিয়ে
অ সেইটো হয় উম বেছি সময় আছিল মই আৰু ভাবিলো ৱাইফে কৈ আছে কয় যি সেই দি আছে কে দৌৰি এই কৰছে মলে থাকাচোন এই সোনকালে আৰু ছোৱালী শুই আছে তাইক লৈ পেললে নোমাবলে নকওঁ ৰখা চাই লওঁ।
তাকে কি বা হয়। ৰখে না নাই উম হ
অই ভাত খালি?
ময় ভাত খালো সেয়া অলপ আগতে আজি ক'ত আজি ক্লাবত গৈছিলে নেকি?
আজি গৈছিলো আহিলো
উ কেইজনমানান আছিল দুই তিনি জনে বুধহয় দুই তিনি জনে অ নৰ্মেল থকা কেইজন অ নৰ্মেল খিনিয় আৰু মানে অ তাকে আজি দিনত গৰম অহ আছিল টো ন
উম
উম হম আৰু আজি স্কুল বৰষুণ তাকে স্কুলত টোৰ পৰীক্ষা আৰু ৰাতি বৰষুণ বৰষুণ দিলে ভাল হয় ঠাণ্ডা ঠাণ্ডা হয় ন
উম
পৰীক্ষা
পৰীক্ষা জুনৰে মোটামুটিধৰ বাইছ তাৰিখৰ পৰা হ'ব
এইটো মানে ছয় ছয় মাহিলী পৰীক্ষা নে উ তাৰ্মিনেল পৰীক্ষা
টাৰ্মিনেল ফাষ্ট টাৰ্মিনেল এইটো
ফাট টালিমেল এতিয়াতো শিক্ষাবৰ্ষ মাৰ্চৰ পৰা নে এপ্ৰিলৰ পৰা এপ্ৰিলৰ পৰা শিক্ষাবৰ্ষবৰ
এপ্ৰিলৰ পৰা এপ্ৰিল পৰা চবত একেই বৰ্তমান
অ আৰু স্কুল বৰ্তমান দহটা বজাৰ পৰা দিছে নেকি নে নটাই আছে স্কুল কেইটা বজাৰ পৰা দিছে নটাই আছে ন আজি কোনোবাই কৈ আছিল প্ৰাইমাৰী স্কুল বিলাক বোলে দহটা বজাৰ পৰা দিছে ত নহয় মোক দিষ্ট্ৰিকৰ কৈ আছিল চিৰাঙৰ কৈ আছিল
চিৰাঙতো নহয় অফিচ বিলাক দিছে কিবা অলপ আগুৱাই দিছে নেকি বা দহটাৰ পৰাতো দিয়া নাই বোধ হয়। অ সেইটো এটা ষ্ট্ৰিক টাইমিং কৰিছে নাইন থাৰ্টিত যাই পাব লাগিব উম চাৰে পাঁচটা ননেকে কিমান লকে ঘ থাক পালাগ অফিচত এেনেহে আৰু বাকী ধৰ এতিয়া যদি অতিপাত গৰম দিয়ে তেখোন ধৰ বিদ্যালয়ৰ সময়সূচী আৰু আগুৱাই দিয়ে সাতটাৰ পৰা দিয়ে প্ৰত্যেকাৰাৰেো হয়ে নহে এইবাৰ কেনেকে বনাই য আাৰনতছে নাইি এনেই গৰম দিছিল দে ভাই জুন মাহৰ ফালে আৰু জুন মাহৰ ফালে মোৰত যাবাৰ মনত আছে মই পৰিৱেশ দিৱস বিদ্য়ালয়ত পালন কৰিব পৰা নাই বাহিৰত কৰিছো মানে বানপানী উঠি গিছিল যাবাৰ সেইখিনিয়ে
উম হম হম হম এইবাৰ বানপানী পানীটো অলপ বৰষুণ কম পৰিছে ন এইবাৰ
এইবাৰ অবা নিচিনি নাই এইবাৰ মানে সেই অ সম্ভৱ কোনেও দেখা নাই যে বানপানী হ'ব বুলি
উম হম হম হম
হৈ আছে ঠিকেই কিন্তু সেন সেন পানী পৰা নাই না যে আগতে যেনেহেন তৰ মোটামুটি দহ দিন মান লাগ ভূটানে সেইটাইপোৰ হোৱা নাই স্মুথলি বডি আছে আৰু আমে মানে ওাই
হম হুম হু
এতি ম মেলা প্ৰথম আছিল ন নাই
মেলত সম মানে মেলত কি কি আহিছে
এই নাই কাম নাই সৰু সুৰা মেলা আজি গৈছিলো ৱাইফক আৰু ছোৱালীক লৈ এইটো নাগৰদলা এটাছে সৰু সুৰা সেই ব্ৰেক ডেন্ঞ্চ থাকে যে সেইবিলাক সেই কিবি কিবি আহিছে দে এটা জলপৰি আহিছে বাকী মীনা বজাৰ
মানুহ হয় ন
মইতো গৈছো আবেলি মানত মোটামুটি চাৰে পাঁচটা মানত গৈছো মানে ছোৱালী ধৰ মোটামুটি সাত সাত মানে ভাত খাবই আৰু ভাত খাই শুবই ম উৎপাত লগাই দিয়ে কান্দা কাটি আৰম্ভ হৈ যায় তে সেইকাৰণে মই চাৰেপস্তাতে যৰ পিছে পিছে গৈছে দিছো
হম হুম হুম
তাৰ আৰু ভাত তাত ৰেডি কৰিব থাকে যেনে হেন কিন্তু নাই মানুহ আহ আৰু কিয় নহব এই চানডে অলপ মানুহ হৈছিল চাগে
নে চানডে চানডে এইটো মানে এইটো অবতৰীয়া দিয়া মেলা ন মেলাতো একোতো নাই কিবা পূজা থুজা পূজা বিহুতো একো নাই এনে এনেই মেলা
উম এনেই মেলা দিছে মান পৈছে তি নাই না তাৰ পিছত ৰ অলপ পইচা খৰচ কৰাং ৰ নাই মনে ভাল নহয় মানুহৰ যেতিয়া বস্তু দাম বাঢ়ছে ৰে ভাই
তাকে আজি মোৰ কি হ'ল মই পেট্ৰল পাম্পটোত গ'লো পেট্ৰল পাম্পত নৰ্মেল পেট্ৰ'লটো নাই শ্ৰেষ্ঠ আছে এক্সপ্ৰেছ আমাৰ ইয়াতে লোকেল যিটো আমাৰ আমাৰ লোকেল লোকেলটোত আছে তাতে
কালি মই সিধা ভৰাইছিলো কালি নহয় পৰহি পৰহি পৰহি এটা ভৰাইছিলো তাহাঁতৰ একে তাহাঁতে
সেইটো, সেইটো বিক্ৰী নহ'লে সেইটো মানে এ সেইটো বন্ধ কৰি নাথাকা বুলি কয়, সেইটো দিয়ে বোধে এইটো খালী কৰিব কাৰণে নহলে, মানুহখিনি নলব ন ওচৰত বেলেগ পেট্ৰল । মন নাই
ভৰালো কিন্তু নৰ্মেল এটা পাইছো
অ সন্ধিয়া আহিছে বধৈ, সন্ধিয়া আহিছে বধৈ মই ৰাতিপুৱা গৈছিলো তো।
ৰাতিপুৱা কৰবাত গৈছিলি? যাম ধহা।
নহয় ন নহয় নহয় মই কালি বেলেগ কাষৰ ডিষ্ট্ৰিক্ত গৈছো । আজি অলপ।
অ আচ্ছা, আচ্ছা, আচ্ছা ।
তেওঁলোক ইয়াতে কাষত ডিষ্ট্ৰিকতে । হা এটা এনজিও এটা আছে । সেইটোট মানে সেইটো আমাৰ পাটনাৰ হৈ সেইটোত মানে এ ফি যি টোত আহিছিলে। মই মিলাই লৈছো ৰখ ঘৰত আহঁতে, মোৰ সুবিধা হোৱাকে। আজিতো মই কালি মানে মই কালি ছুটি লৈছো, উ মানে এদিন মই । শনিবাৰৰ কাম কৰিছিলো । তাৰ কোম্পানী চৰটো অফিচ। চাপে। কালে অফ লৈছো । পৰহি গুচি যাম আৰু । আৰু বাকী?
আছা বাকী আছে তোক-তাক।
চলি আছে আৰু ল ছোৱালী কেনেকা কৰি আছে?
বাচ্ছা নকবি আজি পৰি কেনে মাথাত উ
পৰিছে?
ফাটি গৈছে অলপ উম এই বিচনা কনা গিলা থাকে না উম ব্লাড ওলাইছে অলপ উম। ন আৰু নকৰিবি ভাল ন লাগে আৰু। মই আহিছো বিদ্যালয়ৰ পৰা আহি মানে শুইছে স্কুলত মানে মই কি কৰো মাজে, মাজে আমাৰ এইটো অংগনবাদী আছে না অংগনবাদী যে।
উম, হুম
তাতে পঠাও মই। মানে অভ্যাসটো হয় এখন তাত একো মাত বুল নাপায়। অ পঠাই দিওঁ । অলপ তাৰ অভ্যাসটা হ'ব আৰু কি বুজানাই সেইকাৰণে। ত পঠাই দিও গৈছে তাৰ পৰা আহি। কিনে খোৱা লোৱা কৰি শুইছে টুকৰা হয়তো এ মই আহি গলো দুটা বজাত দুটা বজাত অহাৰ পৰা শুই আছে দে ঠিক আছে মই ফ্ৰেছ হও বাৰু ফ্ৰেচ ষ্টেছ হলো হোৱাৰ পিছত পিছত ত ওলাই গোলো আঢ়ৈটা মানত বজাত ওপৰত সোমাই গিলো কান্দা ম নাই মান ভয় খাইছে বিৰাত ভয় খাইছে
হুম হুম উম
তাৰ পিছত দেখা পাও যে কান্দিচ কি হৈছে বা দুখ পাইছে বোলে মাথাটো মাথাত দুখ পাইছে চাওঁ দেখা চাওঁ ব্লাড ওলাই আছে চাফ চাফ কৰি দিকেনে আৰু দি অলপ মেডিচিন লগাই দিলো আৰু সেইয়া মেডিচিন খুৱাই দিলো অলপ মেদিচিন মানে সেই ধৰা বেলেগ মেদিচিন নাই মানে আনি খোৱাব লাগে আৰু বিষ চিষ নাই আৰু হয় নাই আৰু তাৰপিছত নৰ্মেলি আৰু সেই যি আছে তাৰ গম নাপওঁ উপাই নাই আৰু মেইন প্ৰেবলেম এটা হৈছে আৰু কি জানা। পিছফালে এই ঘহা ঘহি খাই খাই এতিয়া আৰু সি দি থাকে আৰু বুজি নাপাই ই বিৰাট বটমাছ ডক্টৰ ততে দেখাব দেখাব নাই এনে আৰু বেছি হোৱা নাইতো অলপ এনে অলপমান হ'লেও মানে সেইৰি হৈছে ভালেখিনি মানে জাগা অলপ কিন্তু ভালেখিনি হেই হৈছে জোঙা আছিল তো পিছলে পঢ়ছে সেনকে ডক্তৰক দেখাও নাই আৰু মানে চাওঁ মানে বিষ সিক নাইতো সেই টো কাম বৌ আন্দা ৰাতিপুৱা নানে সেইকাৰণে দে আৰু ডক্টৰক দেখালে কিবা টিভি বহুত ঔষধ দি দিব, এইবিলাক আৰু ক্ষতিহে এনতিবাইতিক চেনটিবাইটিক বহুত দি দিব শুকুবাৰে নহ'লেও চাও কালিলৈকে ওপাইটো নাই নহলে মই কিবা এটা হে কৰিবা লাগব
উম হম এবাৰ তই ভালকে ডক্টৰক সুধিলবি যদি কিবা উম নহ কাই
ডক্টৰক মানে কি এইট এখন চাওঁ কালিৰ কালিৰ দিন চাওঁ মই কালি নহলে ধৰা আবেলি লৈ য যাম আৰু আমাৰ ওচৰতে বহে যে ডক্টৰজন
উম হম হম হুম ভালে ভালে এবাৰ এবাৰ দেখাই লবি মানে গৰমত কিবা কাৰ মানে কোৱা নাজানো অলপ ঘাঁ চাহ লাগি গ'লে আৰু এনে কষ্ট পাব আৰু মানে শুকাব কিন্তু কষ্ট পাব মানে কিবা যদি তেনেকুৱা মেডিচিন লগাব লাগে লগাই দিবি সোনকালে মানে কুইক হোৱাটো
মেডিনটো লগাই আছো মই ইয়াতে আছে উম সেই কথা সেই মেডিচিনটো লগাই আছো চফ চফ কৰি দি আছো এইটো চাওঁ কালি চাওঁ উচ
উম উম
এতিয়া
কালি চাই লও কি হয় কিবা হলে কবি আৰু তোৰ এনেই তোৰ হেৰি অহ কালিটোৰ বিদ্যালয় কেইটা বজাত আছে?
কালি চেম টাইমত নটা মানত যাওঁ । নটা মানত উলাই যাওঁ দচটা মানত যায় পাম ধৰ নটা দচৰ ওচৰত
উম হুম হুম তোৰ মানে এতিয়া স্কুলৰ নেটওৰ্ৱৰ্ক কেনে তোৰ এটেনদেনচ চাব পাৰ ভালকে?